হয় শুনা পাইছা পাইছোঁ অ কি কৰি আছা, এয়া আছোঁ নে বহি তুমি?
গৰম পৰিছে
তাক কেহ ইমান গৰম
অহ তাকে ভাত পানী খালা?
পানী খালোঁ অ তুমি খালানে আহ আহ ভালে ভালে তোমালোকৰ পিনে
অ আমাৰো ভাল ভাল বাৰু দেই। অ এই তাকে কথা এটা গম পাইছে, নাই এতিয়া যে ইমান গৰম পৰিছে আচলতে কেলেই পৰিছা গম পাইছা নাই?
এইবোৰ গছ গছনি কাটি দিছে, যে তাৰপিছত কোনো গছ নোৰোৱে তাৰ ফলতে গৰমৰ প্ৰভাৱ বেছিকে পৰিব লৈছ
অ সেই সেইটো তুমি আচলতে ভাল কথা কৈছা, গুৰুত্বপূৰ্ণ কথা কৈছা, এতিয়া কি হয় গম পাইছানে? এতিয়া মানুহ বিলাকে কি কৰে তোমাৰ নিজৰ মানে কামৰ কাৰণে কি কৰে, গছ বিলাক কাটি পেলাই, তোমাৰ আকৌ বনাঞ্চলসমূহ ধ্বং কৰে আকৌ তাৰ লগতে কি কৰে, মানুহে মানে বিভিন্ন ধৰণৰ আৰু বিভিন্ন ধৰণৰ প্ৰকৃতি বিৰোধী কাৰ্যকলাপ সমূহ কৰি থাকে। যাৰ ফলত কি হয় আমাৰ অ প্ৰকৃতিৰ যিটো ভাৰসাম্য অৱস্থা, সেই আচলতে প্ৰকৃতিটো আমাৰ ভাৰসাম্য অৱস্থাত নোহোৱা হয়। গতিকে তাৰ ফলতে তোমাৰ প্ৰকৃতিৰ বিভিন্ন ধৰণৰ। অ তোমাৰ দুৰ্যোগ দুৰ্যোগ উঠে মানে প্ৰাকৃতিক দুৰ্যোগসমূহ আহে, ইয়াৰ ফলত তোমাৰ এতিয়া তোমাৰ দেখিছা তোমাৰ গৰম ইমান বেছি অত্যাধিক তোমাৰ গৰমটো দিনক দিনে কমি অহা নাই ইবছৰৰ পাছত সিবছৰ আচলতে গৰমটো কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে। ইয়াৰ আচলতে সেই মূল কাৰণটোৱে হৈছে তোমাৰ সেই মানুহৰ প্ৰকৃতি বিৰোধী কা কাৰ্যকলাপ, এতিয়া তোমাৰ কি হয় মানুহ বিলাকে তোমাৰ এজোপা গছ নৰুৱে হয়নে? কিন্তু তাতে কিমান আকৌ কিমান অনিষ্ট কৰে গছসমূহ। এতিয়া তোমাৰ কি হৈছে সেই তাতে চৰকাৰে যে তোমাৰ ঘৰসমূহ দিছে বিভিন্ন ধৰণৰ আৱাস যোজনা। বিছ হাজাৰ। এ তাৰ ফলত কি হৈছে তোমাৰ বহুত মানে দুখীয়া মানুহ সমূহে ঘৰ বিলাক লাভ কৰিছে। এতিয়া ঘৰটো যে লাভ কৰিছে সেই ঘৰটোতো তোমাৰ কাঠৰটো প্ৰয়োজন আছে। গতিকে সেই অ, সেই কাঠসমূহ আচলতে ব্যাৱহাৰ কৰিবলে কৈছে মানুহে অ, অত্যাধিক পৰিমানে গছ-গছনিসমূহ কটা দেখা গৈছে। আৰু কিন্তু তাৰ পৰিৱৰ্তে কিন্তু সেই গছ- গছনিত তেনেকৈ ৰোপণ কৰা দেখা গতিকে ইয়াৰ ফলত আচলতে সেই গছ কটাৰ ফলত প্ৰকৃতিৰ ওপৰত মানে বিৰূপ প্ৰভাৱ পৰিছে। গতিকে আমি সেই যিমান পাৰোঁ আচলতে সেই গছ-গছনি কটাটো অলপ কমাবলৈ চেষ্টা কৰিব লাগে হয় নে নহয়? অ, তাকে সেই আমি এইবিলাক কিবা কিবি কাম বিলাক কৰিব লাগে। অ, প্ৰকৃতিৰ প্ৰকৃতিক আমি ভালকৈ ৰাখিবলৈ চেষ্টা কৰিব লাগে। অ', মাতটো শুনা পাই আছা নাই বাৰু? অ', অ', অ', তাৰপিছত তোমাৰ এই এতিয়া যে তোমাৰ বিভিন্ন ধৰণৰ অ' উদ্যোগসমূহ প্ৰতিষ্ঠা কৰিছে। দেখিছা নাই? উদ্যোগসমূহ যে প্ৰতিষ্ঠা কৰিছে যে, এতিয়া ইয়াত ইযাৰ ফলত কি হৈছে তোমাৰ আহ সেই উদ্যোগৰ পৰা যিসমূহ বেয়া বস্তু ওলাই মানে ধৰি লোৱা তোমাৰ সেই আহ লেতেৰা যিসমূহ জাবৰ-জোথৰ। তোমাৰ কেমিকেল, তাৰপিছত তোমাৰ ধৰি লোৱা আহ মানে তোমাৰ সেই সেইবিলাক বেয়া বস্তুসমূহ মানে লেতেৰা জাবৰ-জোথৰ, কেমিকেলসমূহ গম পাইছানে নাই?